হেল্ল'
অ'
অ' ক নাই নাই ব্যস্ত নাই ক।
অ। এ নাই মানে এটা বস্তু কথা এটা সুধভাগা আছিল। হেল্ল' কথা এটা সুধিবা লগা আছিলে অ' মানে। অ' মই মানে আজি এটা মোবাইল ল'লো।
হয় নেকি?
অ' নতুন।
বা বা পাৰ্টিটোৰ দিবি আকৌ।
অহ অহ দিম। কিন্তু এতিয়া মই মানে বুজিয়ে পোৱা নাই, কেনেকৈ মানে ব্যৱহাৰ কৰোঁ বা। কি কি আছে বা কি কি পায় ইয়াত।
মোবাইলৰ।
াহ ।
এনে মোবাইলৰটো ভাল বেয়া দুটাই আছে তই বহুখিনি সুবিধা পাবি বাৰু।
অঁহ।
এতিয়া তই। অঁহ তাত প্ৰথমতেটো ফাষ্ট অ কি জিমেইল বোৰ মানে জিমেইল খুলি লবি। লাগিব ন জিমেইল খুলি লবি খুলি লৈ কিনে তাতে। আঁহ প্লেষ্টৰত যায় তোমাৰ। এপছ বিলাক যিলাক বিভিন্ন ধৰণৰ এপ আছে যি যি লাগে।
উম।
যদি বোলে নহয় সামাজিক মাধ্যমত থাকিম বুলি ভাবিছা তেতিয়া হলে। এ ইনষ্টাগ্ৰাম ফেচবুক এনেকুৱা ধৰণৰ কিছুমান আছে। আকৌ আঁহ ইটো সিটো মানে আজিকালি বিভিন্ন ধৰণ মানে। আৰু মেচেজৰ যুগ যিহেতু হুৱাইটছপ বুলি এটা আছে। আছে ত সেনেকুৱা ধৰণৰ কিছুমান এপচ আছে ত' সেইবিলাক আনিব পাৰ। আৰু তাৰ পৰা ইনে।
মানে টোৰ মতে মানে সুবিধা টো কি কি কচোন সুবিধা কি কি আছে।
সুবিধা। আছে বাৰু বিভিন্ন ধৰণৰ কাৰণ এতিয়াতো এটা মোবাইল নিজৰ মোবাইল নহ'লে। তই, বিভিন্ন আজিকালি মোবাইলত গোটেইখিনি বস্তুৱয়েই পোৱা যায়। এটা সৰু উত্তৰ, সৰু মানে শব্দৰ অৰ্থ। এটা ডাঙৰ প্ৰশ্ন উত্তৰলৈ আজিকালি গোটেইখিনি মোবাইলতে পোৱা যায় ন। আৰু। মোবাইল এটা আমাক যিহেতু ক'বাত গ'লে আমি যিহেতু আজিকালি এ। মানে কি আৰু চচিয়েল মিডিয়াৰ যুগ ন। আমি যিকোনো এটা কাম। বা যিকোনো এটা ঠাইত নতুনকে ঘুৰিব গ'লে, ফটো হওক ভিডিঅ' হওঁক লৈ আজিকালি। গোটেই মানুহ বিলাকে ভালেই পায়।
হয়।
ত' তেনেকুৱা ধৰণৰ ফটো ভিডিঅ' লবলে। উ তই পাৰিবি আৰু তই এতিয়া। উ কাৰবাৰ লগত মানে সেয়া কৰিব খুজিছ এইটো কি আছিল।
মানে আজিকালি ধৰ। চববৰ মানে জীৱনৰ লগত মোবাইলটো মানে লাগে।
লাগেই আজিকালি সেইটোয়ে, আজিকালি এটা মোবাইল নিজৰ মানে। যুগটোৱে সেনেকুৱা গৈছে কিন্তু মোবাইলৰ পৰা বিভিন্ন মানে। অ বেয়া মানে অসুবিধাও আছে যেনেকে। বিভিন্ন ল'ৰা ছোৱালীয়ে পঢ়িম বুলি মোবাইলটো লয়। এতিয়া তইতো ডাঙৰ, তই নিজৰ কথা নিজে বুজিব পাৰিবি বাৰু, কিন্তু বিভিন্ন ল'ৰা ছোৱালী যিবিলাক। মাক দেউতাকে মানে। অ মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে পঢ়িব বুলি মোবাইলটো দিয়ে কিন্তু তেওঁলোকে সেই কামটো মানে যিটো কাম কৰিম বুলি কয় সেইটো কাম নকৰি কিনে তেওঁলোকে। এই বেলেগ আহ কিবা খেলি থাকিলে। আজিকালি যিহেতু বিভিন্ন ধৰণৰ এপছ আছে বুলি মইতো ক'লোৱেই।
উম উম।
তেওঁলোকে খেলি থাকে বা আজিকালি সামাজিক মাধ্যমত আজিকালি বেছি ভাগ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোক।
অ মানে সমানেই এ মানে থাকেই এ
অ
ত' চচিয়েল মিডিয়াত থাকে ত সেনেকুৱা আৰু তেওঁলোকে অ মানে পঢ়া শুনাৰ বাদ দি গোটেই খিনি কৰে কিন্তু তেওঁ সেই যিটো কাম কৰিম বুলি কৈছিল সিটো কাম নকৰে ত' তাৰ তাৰমানে মানে যিবিলাক আপ তোমাৰ আহ যিখিনি আপোনাৰ অভিভাৱক আছে তেওঁলোকৰ তেওঁলোকে তেতিয়া মানে পঢ়ি আছে আমাৰ ল'ৰাটো ছোৱালীটো পঢ়ি আছে বুলি ভাবে কিন্তু সেই ল'ৰা ছোৱালীটোৱে সেই কামটো কৰি থাকিলে অ আৰু অ মো মোবাইলত বাৰু যদি ল'ৰা আছ ছোৱালী বা ল'ৰাটোৱে ভাল এটা কাম কৰিছে ম মানে ভাল কাম কৰিছে মানে তেওঁলোকে পঢ়িছে সেইটোৰ পৰা আজিকালি ইউটিউব বুলি এটা এপছ আছে সেইটোৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ যিবিলাক অ নোৱাৰা বস্তু আছে সেইবিলাক মানে কৰিব চাব পাৰি পঢ়িব পাৰি। বিভিন্ন ধৰণৰ বস্তু বুজাই দিয়া হয় যিখিনি তোমাৰ বিদ্যালয় অলপ মানে বুজি নোপোৱা যেন থাকে সেইটো তুমি বুজি লব পাৰা ঘৰত আহি। কিন্তু আকৌ অ কিছুমানে সেই যিটো ভাল কাম ভাল কামত নলগাই বেয়া কামত খটায়। বিভিন্ন ধৰণৰ বেয়া ধৰণৰ ভিডিঅ'ছ যিবিলাক আছে সেইবিলাক চায়। ত সেনেকুৱা ধৰণৰ সেইবিলাকৰ কাৰণে অ তেওঁলোকে নিজে বু
এতিয়া মানে উম ধৰা এ এতিয়া মোবাইল আহা কাৰণে মানে সহজ হৈ পৰিছে কিছুমান ধৰা কামে হওঁক মানুহৰ সময়ৰ মূল্য জানা হৈছে। অ সময় বচাই বাচি যায় আৰু ধৰা এতিয়া ক'ৰবাত যাম। আগৰ দিনত এতিয়া চিঠি লৈ যা গৈছিল মানুহে খবৰ দিব আজিকালি মোবাইলৰ জৰিয়তে হৈ যায়।
অ সেইটোৱে এতিয়া
তোৰ মতে মানে তই কি ভাবা মানে আজিৰ দিনত কেনেকুৱা প্ৰভাৱ পেলাই মোবাইলে
মই ভাবোঁ বহুত এতিয়াটো বহুতখিনি বেছিয়ে প্ৰভাৱ বেছি অলপ এতিয়া ভাবিছোঁ অলপ বেয়া প্ৰভাৱ পেলাইছে লাহে লাহে।
উম মানে কেনেকুৱা ধৰণৰ
লাহে লাহে বেয়া বুলিয়ে কৈছোঁ আৰু কাৰণ আজিকালি সৰু সৰু যিবিলাক ল'ৰা ছোৱালী আছে সৰু সৰু মানে একদম সৰু দেই দুই তিনি বছৰৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে মোবাইল নহ'লে ভাতকে নাখায়।
উম উম দেখিছোঁ।
অ' মোবাইল নহ'লে ভাতকে নাখায়, সেই আৰু আমি সেই ইখিনি টাইমতটো একো গমেই পোৱা নাছিলোঁ আমাক ভাত খুৱাইছিল। আমি খেল অ' খেলি খেলি খাইছিলোঁ অ সৰু এটা বাচ্ছাৰ কাৰণে। খেলি খেলি খোৱাটো বেছি অ' ভাল বুলি মই ভাবোঁ। কাৰণ তেওঁলোকৰ ইমান সৰুৰ পৰাই যদি মোবাইলটো এনি টাইম এনেকে মানে অ' থাকে, তেতিয়াহ'লে ডাঙৰ হ'লে তেওঁলোকৰ কি প্ৰভাৱ পৰিব।
উম উম উম।
তেওঁলোকে পঢ়া শুনাত এতিয়া আমাৰ হৈছে আমিটো মোবাইল পোৱা কিমান দিনে হৈছে। ন, আমাৰটো ধৰিলোৱা অ' দুইবছৰো হোৱা নাই মোবাইল পোৱা। ত' এনেকুৱা হৈ গৈছে যে অ' আমাৰ মোবাইলটো পাই অ' আমাৰ এতিয়া মোবাইলটো দুই বছৰ পোৱাৰ পিছত এনেকুৱা হৈছে যে। অ' এ মানে আমাৰ মোবাইল এতিয়া মই গম পাইছো যে অ মোবাইলটো বৰ বেয়া বস্তু। আগতে যিহে যেতিয়া নাছিল, নিজৰ মোবাইল নাছিল তেতিয়া নিজৰ মোবাইল লাগা আছিল। কিন্তু যেতিয়াৰ পৰা নিজৰ মোবাইল হল যে অ' মানে এইটো এটা বেয়া বস্তু বুলি মই গম পাইছো আৰু লাহে লাহে। বিভিন্ন মানুহক ধ্বংস। কাৰণ ধ্বংস বুলি ক'লো, এই কাৰণেই যে
বিভিন্ন ল'ৰা-ছোৱালীয়ে তোমাৰ এইবিলাক মানে আজিকালিতো বিভিন্ন ধৰণৰ বাতৰি ওলাইছে এতিয়া। কাবাৰ লগত কাবাৰ বিয়া হোৱাৰ আগদিনাও তোমাৰ সেয়া হৈ থাকে। ভাঙি যায় ন সেইটোৱে।
মানে এক প্ৰকাৰ এক প্ৰকাৰ চাব গ'লে মোবাইল ভালো। এক প্ৰকাৰ চাব গ'লে মোবাইল বেয়াও।
এতিয়া আগৰ দিনত তোমাৰ চিঠিৰ ব্যৱস্থা আছিল চিঠি আছিল হয় নে? চিঠিটোৰ এতিয়া তোমাৰ সময় লাগিছিল। সময় মানে অ' সময়ৰ প্ৰয়োজন হৈছিল, তুমি চিঠিখন লিখিবা চিঠিখন দিবা চিঠিখন আকৌ লৈ যাব। দুই তিনি দিনৰ সময় আকৌ সেই মানুহজনে পঢ়ি তোমাক চিঠি খন লিখি দিব। এস ধৰি লোৱা এসপ্তাহৰ সময় এটা গুচি যায়। সেই উত্তৰটো পাবলে ন? এতিয়া সেই সেই মানে আবিচ অভাৱেই আৱিষ্কাৰৰ মূল অ' সেইটোৱেই। অ' এতিয়া সেইখিনি টাইমত সেই মানুহ বিলাকে অভাৱ যেন অনুভৱ কৰিছিল। সেইকাৰণে তেওঁলোকে এই আহ, এই যন্ত্ৰবিধ ওলালে বাৰু ঠিকে আছে যন্ত্ৰবিধ ওলালে। কিন্তু যে যেতিয়া এই বেছি অভাৰ ইউজ হ'ল, অ' মানে বেছি ইউজ। হল বেছি অলপ ব্যৱহাৰ হ'ল, তেতিয়া অলপ মানে আৰু বেয়া দিশেৰে গৈছে বুলি মই ভাবো আৰু।
সেইটো হয় বাৰু। এতিয়া আজিকালি লৰা-ছোৱালীয়ে নাজানে মাৰ্বল খেলা কি?
অ' আগৰ দিনততো বিভিন্ন ধৰণৰ বাহিৰা যিবিলাক খেল আছিল, সেইবিলাক আছিল ন।
উম।
মাৰ্বল খেলিছিল।
আজিকালি আগতে ফুটবল এনেকে ধৰা খেলপথাৰত খেলিছিল, কিন্তু আজিকালি মোবাইলত। তে খেলিব পাৰি।
অ মোবাইলত, আজিকালি মোবাইলত কি খেলিব নোৱাৰি, ফুটবল, কেৰম, লুডু। আজিকালি সি খেলে, আজিকালি আগতে কাক আমিয়েই ধৰা কাগজৰ যিখন লুডু আছিলে। খেলিছিলো।
উম' আজিকালি মোবাইলত পাৰি।
সেইবিলাক দেখাই নাই। নাজানেও বাৰু বহুতে।
ত সেনেকুৱা আৰু আমি আমিতো এইবিলাক মোবাইল মই পাইছো ক্লাছ, ছিক্স, ছেভেনত চাগে। আমি ছিক্স, ছেভেন মানে দুহেজাৰ ওঠৰ, ষোল্ল চনত মানে বেছি প্ৰচলিত হৈছিল মোবাইলটো। আৰু যেতিয়া ধৰা কৰুণা আহিল, অ' সেই টোৱেই কৰুণা আহিল তেতিয়া অ' অ' মানে যিটো শি স্কুলৰ বিদ্যালয় পৰাও ক'লে যে অ' অনলাইন ক্লাছ হব অনলাইন ক্লাছ বুলি কোৱাৰ লগে লগে, নি চব মানে বেছি ঘৰৰ মানুহৰ তাতে মোবাইলটো আহি পৰিলে। সেইটোয়ে আৰু তাৰপিছত হা।
অনলাইন ক্লাছ কৰিছিলি নে?
অ' কৰিছিলো অনলাইন ক্লাছ, কিন্তু সেই আৰু অনলাইন ক্লাছ কৰিলে কেতিয়াবা যদি ফুৰিবও যাওঁ, ফুৰিব গলেও হয় চাৰ, হয় চাৰ কৰি থকা যায়, কেতিয়াবা হয় আৰু এনেকুৱা হয় নাই? কাৰণ যিজন শিক্ষক আছে, শিক্ষকজনে গম নাপাই যে ক'ত আছে। কি কৰি আছে।
সেই শিক্ষকজনে দূৰৰ পৰা পঢ়াই আছে, তেওঁ ভাবে যে অ মা মানে যিজনী ছোৱালী বা লৰাই পঢ়ি আছে, ভা ভালকে পঢ়ি আছে এনেকে ভাবে ন।
উম।
কিন্তু সেই ল'ৰা ছোৱালীজনে বা কি কৰি আছে, তেওঁলোকে না জানে যিহেতু, সেইটো সেনেকুৱা আছে অলপ যিটো আমাৰ বাস্তৱ জীৱনৰ শিক্ষক আছে, তেওঁলোকৰ লগত আজিকালি এ আই যিটো আমাৰ
এ আই আছে সেইটো কেতিয়াও মানে সেনা কৰিব নোৱাৰে আৰু।
মানে ইন্টাৰনেটত বহুখিনি বস্তু পায় আৰু মই চাই তো বাৰু মোবাইলটো আনি, অলপ অলপ হলেও টো সুধিলো মানে কেনেকুৱাকে কি কৰিম। এইবিলাক এপ বিলাক আনিব লাগিব আৰু লাহে লাহে।
অ' অ'এ অ' অ' সেইবিলাক আনিবি, ঠিক কৰি ল'বি বাৰু উম।
দিয়া পিছে ৰাখোঁ।
অ' দিয়া দিয়া।
কাৰণে ধন্যবাদ।
অ'
দিয়া বাৰু।
অ' অ'।